অহ নি নিচে নিচে।
অ', শুনিছে দিয়ক।
এই বল এনে ঘৰত এনেই আছো বোলো আপোনালোকে অলপ কৰ
হয় হয়।
কিবা বিশেষ কাম কৰি আছে নেকি?
নাই নাই নাই নাই বিশেষ নাই এনেই অলপ ওলাই আহিছিলো। অ', হয় হয়
এতিয়া কিবা কৰি আছে?
নাই গৰম যি এনেই অলপ ওলাইছো বাহিৰত গছৰ তলত
অ', আপোনাৰ নেটকৰ্টো অলপ প্ৰব্লেম দি আছে নেকি মোৰ মতে
জানো এতিয়া মই গম নেটৱৰ্কতটো অলপ নাপাব পাৰেটো
অ', অ', অ', মোৰতো এনেই মোৰ মোৰ মাতো আপুনি শুনা পাইছে
অ', সঠিকে শুনাপাই আছো আপোনাৰো
অ', অ', ঠিকে এনে খোৱা বোৱা হল নি?
খোৱা বোৱা হ'ল বাৰু মোৰ আপোনাৰ?
কৰিমহে আৰু পঠ লছিলো এটা খিনি
হয়
তাৰপৰা গৈ হে কৰিম চাগে
অ' আপোনালোকৰ এই খেতি কৰিছে নেকি পথাৰত?
অ', খেতি আমাক প্ৰতি বছৰ কৰা হয় এইবাৰ এই তাতে বু খেতি কৰা আছে ন
হয় হয়
তাকে বাাৰু পেলাখা হৈ আছে গৰু ছাগলীয়ে সাৰে কি কম
উম এইটো হয় বাৰু
উম কিমান খেদিম কিমান আহে খাবে ন
হয় দিয়ক বৰ দিগদাৰ এইবোৰৰ পৰা
উম জালাহে বুজিছে এইবিলাক
আৰু কোৱা অ', অ'
মই ছাগলী এটা পুহিম বুলি ভাবিছিলোহে
অ', তাৰপিছত?
এতিয়া আপুনি ক'লেই জালা বুলি আৰু সেইৰিকাৰণে নোপোহো ছাগে।
অ', নাই নাই নাই এইবিলাক বহুত বেয়া বস্তু
হয়।
কি কব সেইটোৱে
এই চাং এখনৰ ওচৰলৈ আহিছিলো
অ আৰুপটা কাম আপুনি তলত থাকক মই ওপৰত যাওঁ বুজিছে?
হয় হয় ও
অলপ ৰ'ব হে কৃষ্ণ পচন্দ এক ৰজ
খ ৰ
হয় হেল্ল'
হয় কওকচোন
অ শুনিছে?
অ হয়
টাইমৰ প্ৰতি লক্ষ্য ৰাখিব
হয় হয় মই লক্ষ্য ৰাখি আছো বাৰু
হয় হয়
কত আছে আপুনি এতিয়া
এই এনেই গছৰ ওপৰত বহি আছো গৰম যি
হয় নেকি
অ আপুনি কিবা এটা বজাই আছে ন
অ এইখন নামটো কি বুলি কয় নাজানো নহয়
অ অ অ হাৰমনিকা বুলি কয়
হয় হয় হয়
খুব ভাল বস্তু বজাবই এইবিলাক অসমীয়া কলা সংস্কৃতি ৰক্ষা কৰে এইবিলাক বস্তুৱে
অ আপুনিও ওলায় নেকি
হয় এইবিলাক মই মই মই এইবিলাক কালচাৰেল দিশতে থাকো
অ ক
বিব কিবা নাজানিব
হয় হয় নিশ্চয় সুধম বাৰু
হয়
উম
তছ ন ত ছাগলী বা খেদিবি যাচোন আহ অয়া বাওছিল আচ্ছা কলি
হয় হয় আৰু উ ধন্যবাদটো মাৰক ছাগলীবোৰ ৰিলোৰি
এনে জীৱনতো মাৰিব নাপায় বাৰু
হয় হয়
তথাপাপিও বাধ্য আৰু
পুখুৰী আছে নাই আপোনালোকৰ ফালে
হয় আছে আছে তোমাক বহুত
অ ন চাইিলে মোক মাতিবচোন
অ নিশ্চয় নিশ্চয়
হয় হয়
তাকে এনে আপোনাৰ খোৱা, বোৱা হ'ল?
হ'ল, হ'ল, হ'ল।
অ, ঠিকেই আছে।
আপুনি খালে নাই?
নাই, নাই মোৰ অকমান দেৰি আছে।
অ
কওক বাকী খবৰ-খাতি?
খবৰ-খাতি মোৰ ঠিকেই চলি আছে বাৰু। আৰু শুনা
মই আৰু আছো আৰু দিয়ক গৰমৰ দম কিনো খব খাতি।
সটোকিবান হয়, হয়।
এনে আপোনাৰ এনে এতিয়া কি কৰি আছে মানে? বৰ্তমান লাইফটো
লাইটো এনেই বেকাৰ
হয় নেকি।
হয়।
অ', অ'।
এনেই প্ৰগ্ৰাম পাতি কৰিছে নে নাই?
প্ৰগ্ৰাম তেনেকে কৰা হোৱা নাইবাৰু ইমান।
উ, দুই নং কাশিত এবাৰ আপোনাল লগ যাবনে?
হয়, হয় যাম বুলি ভাবিছো আপোনালোকো যাব নেকি?
অ, তে-তাতে লগ পাম নিশ্চয়।
হয়, হয় সুন্দৰ।
আপোনালোকৰ প্ৰগ্ৰাম ভাল হাতে কামনা কৰিছো আৰু।
হয়। আপোনালোকৰ ঘৰৰ আম গছজোপাত ক আম নাই নেকি?
আমৰ ছিজন গছে বাৰু লগা গছত পায় এতিয়া আম নাই।
হয়, হয়।
তথাপিও য কিছুমান এক, দুই কৰবাত থাকিব।
অঔ।
সিজনৰ ফল সিজনতে সতম পায়।
হয়, হয়।
বাকী থাংখনন বৰ ধুনীয়া জেগাত আছে হনো ন।
অহ, পানী তাতে আছে নেকি?
অ, মই চাঙৰ ফালে আহিছিলো মানে এপাত।
অ', অ', হয় ক'ব পাৰিলে মই গ'লো হয়।
হয়, হয়।
অ'।
হয়।
অ, মই এতিয়া অলপ অনুভৱ কৰিছো।
মই অনুভৱ কৰিছো বাৰুম যে আমি প্ৰথম লগ হোৱা জেগাতটো ভাল আছিলে নেকি?
হা?
প্ৰথম য'ত লগ পাইছিলো আপোনাক
অ, সেইটো লোকেশচনটো অলপ ভাল আছিলে ঠাইকন।
হয়।
খুব ঠাণ্ডা নিমাত এই ঠাইখনত যাব লাগিছিলে নেকি অলপ।
হয় হয়। নাই কিছু সময় অপেক্ষা কৰি ইয়াতে অলপ ঠাণ্ডাো লৈ যাব পাৰিম।
হয়, হয়, হয়, আৰু আৰু পাঁচ মিনিটটা ৰখো দিয়ক ন কি কয়?
এয়া আপোনালোকৰ এইফালে এনেকে এনে এইবিলাক বনৰীয়া খৰালি হাঁহ চাহ দেখে নে?
অ, এনেকে ইমান দেখা নাযায়।
অ, আমাৰ ফালে আহিব খুব পৰে পুখুৰীত।
হয় নেকি? ধৰিবচোন দুটামান।
অ, নাই নাই এইবিলাক পশু পক্ষীৰ প্ৰতি এইবিলাক কৰিলে অলপ বেয়া বাৰু।
হয়।
নিজৰ নিজৰ লগতে পশু পক্ষীৰ লগতে ৱাইল্ড লাইফতটো অলপ ৰক্ষা কৰিব লাগে।
হয়, হয়, হয়।
নিজৰতো চিন্তা কৰিলে নহব ন আজিকাল
হয়।
প্ৰাইভাগ মানে আজিকালিতটো নিজৰতোৱে চিন্তা কৰে।
অ,
কওক বাকি?
বাকী এতিয়া আপোনাৰ ঘৰৰ ফালে খবৰ কেনেকুৱা?
এ ঘৰ ফালে ঠিকেই আৰু দিয়ক আপোনাৰ কওক?
মোৰো ঠিকে আৰু।
আপুনি এতিয়া মানে বৰ্তমান ঘৰত নাই ন?
নাই, নাই, গৰমত ঘৰত সোমাবই নোৱাৰি।
হয়, হয়।
কিমান নো ঘৰৰ ভিতৰতে আছোঁ এনে গছৰ তলৰ ফালে বহি।
হয়, হয়।
অ,
অ, ছাগলীবোৰৰ উৎপাত বহুত হৈছে ন?
উম, বহুত বহুত বহুত।
ৰাস্তা ঘাটে যাব নোৱাৰা হৈ গৈছে গাড়ী লৈ।
উম, অ, আজিকালিটো নিউ ৰেগুলেটৰ নাই ৰ'বা। ৰেগুলেশ্যনটা ওলাইছে নহয়। যে গৰু ছাগলী বাতত বাটত আপোনাৰ কিবা এটা বজিছে নেকি?
হা?
আপোনাৰ কিবা এটা বুজিছে নেকি?
হয়, হয়।
শুনাইছে নেকি?
পোন এটা আহিছিলে।
অ', অ, অ, ঠিকে আছে।
হয়।
সটো মই কোনটো কথা পাইছিলো গৰু ছাগলী ন
হয় হয় গৰু ছাগলী
আপুনি যদি বাটত দিয়ে এইটো আপোনাৰ এতিয়া বাটত যাৰ ছাগলী তহঁতৰ এতিয়া কেচ হৈ যাব যদিহে কিবা হয়।
হয় হয়। ছাগলী কাৰণে ৰাস্তাটো বহুত ব্লক হৈ যায় ন
টুৱেন্টি টো নং ধাৰা
আপোনাৰ ক ইম্পৰ্টেণ্ট কলেজ নি
ইম্পৰ্টেণ্ট এনেকৈ ইম্পৰ্টেণ্ট নহয় কলটো
হয় হয় হয়।
অ' আপোনাৰ তাত কিবা শব্দ কৈছে নেকি?
হয় হয় মোৰ তাত মানে অলপ ভাইব্ৰেচনৰ মানে আৱাজ এটা কি আছে।
হয় হয়।
আ অলপ মই ইংলিছ ক নে অলপ কিবা প্ৰব্লেম হৈছে নেকি?
নাই নাই নাই ইংলিছ ক'ব পাৰি বাৰু মাজে মাজে চলিব লাগে এইবিলাক।
জেনেৰেশ্যনটো এনেকুৱা।
হয় হয়।
কি কব নকলেও ওলাই প্ৰায় আমাৰ এতিয়া সময় হৈছে আৰু।
অ', হয় দিয়ক ৰাখিছো দিয়ক।
আপুনিও আপুনিও আমাৰ ৰাখিম ৰ আপোনাৰ কামে কৰিব নালাগক। ময়ও যাও কামে কামে ন কি কয় আজৰি হলে ফোন মাৰিব।
হয় হয় হ'ব দিয়ক।
আকৌ আকৌ কথা পাতিম নে কি কয়।
হয় হয়।
নে মই কথা পতাৰ কাৰণে কিবা বেয়া পাইছে।
নাই নাই নাই পোৱা নাই পোৱা নাই।
তে ঠিকে আছে।
হয় অ', অ', হ'ব দিয়ক নিশ্চয়।
অ', নিশ্চয় দিয়ক।
অ', এই গান ম মই